হেল্ল'
অ', কোৱা
কি কৰিছা
আছোঁ এনেই তুমি
ময়ো আছোঁ
ভাত খালা
উম খালো দিয়া
উম ময় খালোঁ দিয়া
উম
ঘৰত ভাল সকলোৰে
ভালেই দিয়া তোমাৰ
ভালেই দিয়া
উম
উম পিছে কাম কৰি আছিলা নেকি?
উম
অ', অ' ঠিকে আছে ময়ো অলপ কাম কৰিয়ে আছিলোঁ বাৰু
অ', অ', মাহত কি কৰিছে
মাহঁত আছে অলপ শুইছে
অ', অ'
তোমালোকৰ
মা ঘৰত আছে মই ঘৰত নাই মানে মই ওল ওলাই ওলাই আহিছো ফালে
অ', ওলাই গৈছা
উম কিমান আৰু ঘৰখনত সোমাই থাকিবা আৰু।
উম নোৱাৰিও এনেকে থাকিব
উম উম
ঘৰখনা তোমাৰ অলপমান ফুৰিব গ'লে মনতটো ভাল লাগি আছে
উম তুমি আজি আহিম কৈ নাহিলে আৰু
যাম দিয়া আজি মানে অলপ সময় পোৱা নাই কামত ব্যস্ত হৈ আছো
উম
কালি মানে যাম দিয়া
অ', অ', অ' আহিবা কাৰণ আমি খুলিবতো লাগিব ন সোনকালেেতো আমি হিচাপ নিকাচ কৰিব লাগিব ভালকে এ
হয় হয়া হিচাপ নিকাচ কৰিব লাগিব দিয়াচোন দু মিলি
উম উম
ওম
তেতিয়ালৈ কেতিয়া খোলা হয় মানে তেতিয়ালৈ আমি অলপ গোটাব পাৰিম ন অলপ অলপহে আছে এতিয়া অ', এতিয়া আৰু অলপ অলপ গোটাব পাৰিম।
অলপ অলপ গোটাই মিলিহে মানে দোকানখন দিব পাৰিম না
উম তুমি দামটো যিমান যিমান কৈছোঁ সিমানটো সিমানতকৈতো বেছিো ল'ব লাগিব ন
ল'ব লাগিব হয়।
অ, কিমান ইমানেই ল'ম সেইটো নহয় নহয়।
উম, উম।
অলপ বেছি লোৱাটো নিজৰ কাৰণে ভাল।
হয়। নিজৰ কাৰণে ভাল আৰু দোকানখনত যিমানেই মানে আমি ভাল-ভাল বস্তুবিলাক ৰা সিমানেই চেল হ'ব দিয়াচোন।
উম, হয় দে।
উম।
আমিতো চ আমিতো কাপোৰ এয়া কাপোৰ-চাপোৰ এইবিলাক কৰিম বুলি কৈছো ন। ত' হেৰি ত' অলপ বেছিক ল'ব লাগিব ন ত' অলপ-অলপকে হ'লেও ত' পইচাতো লাগিব ন আজিকালি জানাই বস্তুবিলাকৰ কিমান দাম।
উম, বস্তুবিলাকৰ বহুত দাম আৰু আমি সাধাৰণতে প্ৰথমতে মানে ফাষ্ট ফুডৰ দোকানে দিওঁ আৰু।
অ, সেইটোৱে কৰিম দিয়া তাৰপিছত বেলেগ কৰিম।
উম। মানে সেইখনো চলাই থাকিম পিছলে মানে ডাঙৰ হলে আৰু কাপোৰত যাব পাৰিম আৰু। লাহেকে যেতিয়া পইচা-পাতি হব অলপ।
উম, উম, তে কিমান বচ তু আনিব লাগিব আৰু তাতে দোকানখনৰ হেৰিটো অৰ্ডাৰ দিবতো লাগিব।
অৰ্ডাৰ দিব লাগিব তাতেওতো আমি এডভান্স অলপমান দিবই লাগিব পইচা।
উম, উম, এডভাঞ্চ নিদিলেতো নহ'ব।
নহ'ব, উম। গতিকে পইচা গোটাই মেলি অলপমান
উম, উম। উম, উম, অলপ আছে বাৰু আৰু অলপ লাগিব।
উম, উম, মোৰো আছে বাৰু কিন্তু আৰু অলপমান যোগাৰ হলে আৰু হৈ যাব।
মানে মোৰ যিমানতো কৈছো ন ইমানতো আছে, কিন্তু তাতকৈ অলপ বেছিকে লোৱাটো ভাল আৰু।
হয়, হয়, অলপমান বেছিকৈ ল'ব লাগিব।
উম, ল'ব লাগিব আৰু আজিকালি জানাই লেণ্ডাৰ বিলাকৰ ইমান দাম হৈছে।
উম, উম, বহুত দাম আৰু যেতিয়া আমি। মানে দোকানখন চলাই নিম যেতিয়া আমি আ যেতিয়া পইচা-পাতি হ'ব তেতিয়া আমি কাপোৰৰ মানে এটা অনলাইন বিজনেছ কৰিম।
উম, সেইটোয়ে কৰিম বুজিছা, মানে অনলা অফলাইন কৰাতকৈ আজিকালি অনলাইন কৰিলে বেছি ভাল আৰু।
অ, অনলাইনত মানে সকলোৱে চাই মেলি তেনেকে আহে ন। বেছি চেল হ'ব তেতি
উম, উম, তাতে আমি ফেচবুকতো দিম ইনষ্টাত ফেচ অ ফেচবুকত অ ইউটিউবতো আমি সুধি লম ইউটিউব চেনেল
ইউটিউব চেনেল এটা খুলিলৈ মানে তাতে দিব পাৰিম আৰু।
ফাষ্টফুডৰ খুলিম ন তেতিয়া আমি এটাই হৈ যাবতো ন। ত তাতো আমি দিম, উম, উম।
দুয়োটাই তাতেই দিব পাৰিম।
উম, উম, সেইটোয়ে।
সেইটোয়ে। মানে কামটো ভালকৈ চলাই নিব লাগিব, হয়, হয়।
এনেকে আ এদিন-এদিন পিছুৱাই থাকিলে আৰু আমাৰে বিপদ হ'ব আৰু পিছত।
হয় হয় মানে সোনকালে কামটো কৰিলে মানে
উম, উম জানা আজিকালি পইচা পইচা পাতিও হাতত নাথাকেই।
উম, উম।
কিবা কিবা নহয় কিবা কিবাত খৰচ হৈ যায় উম।
বিপদ আহিয়ে পৰে।
উম, উম সেইটোৱে।
গতিকে সোনকালেই কৰিলে হ'ল আৰু। বিজনেচ এনে কি কি ৰািম বুলি ভাবিছা?
এনে মানে ধৰা এনেই এইবিলাক পাব মানে তেনেকে ম'ম' চাওমিন এবিলাকো এইবিলাক ৰাখিম তাৰপিছত ফেজ মানে হৰি ভাত চাতো ৰাখিব পৰা যাবতো ন।
অ', মানে ভাতটো মানে নিৰামিষ ভাত হ'লে
অ', ভেজ থালি।
ভেজ থালি মানে সকলোৱে খায়ো তেনেকে মানে কিছুমান মানুহ সে ডিউটিত যায় ন ত খাব পাৰিব।
উম, উম সেইটোৱে।
তেতিয়া ভাল পাব আৰু বেছ আমি সেইটো মানে বেছি পইচা নকৰো আৰু।
তে মানুহবিলাকে ভাল পোৱাতো আমাৰ লাগে ন।
ভাল পায় তোমাৰ ধৰা দালি ভাত চবজি।
উম, উম মানে ভেজ থালি বুলি ক'লে চব নিৰামিষ থাকিব আৰু।
হয়, হয় নিৰামিষে হ'ব পাপৰ চাপৰ থাকিব আৰু।
উম, পাপৰ চাপৰ ভাত ভাজি এইবিলাক চব থাকিব আৰু ভেজ কলে আৰু চব্জি চবজি চব থাকিব আৰু।
হয়, হয় মানে পনীৰতটো দিব লাগিলে আৰু অলপমান পইচা মানে কৰিব লাগিব যোগাৰ।
অ', আমি ধৰা আমি আমি ভেজ থালি তেনেকে ল'ম আমি দেৰশকে ল'ম।
অ', অ', ডেৰশকে হ'লেই ভাল হ'ব তেতিয়া মানে পনিৰতটোও থাকিব আৰু অলপ দুই পিচ হ'লেও দিব পাৰি।
উম, উম।
এতিয়া মানে ভেজ থালীখন ভাল লাগিব দিয়াচোন।
আৰু শুনা আমি ফাৰ্ষতেতো ফুটপথৰ দোকান খুলিম বুলি ভাবছো যেতিয়া আমি অলপ ফাচতে কম ল'ব লাগিব ন বেলেগতকৈ অলপ কম ল'ব লাগিব তেতিয়া আমাৰ মানে অলপ চেল হ'ব ন।
উম, ধৰা চিকেন পকৰা দিব পাৰিম।
উম, উম।
মানে অলপমান ডাঙৰক ডাঙৰ হলে ভাল হ'ব আৰু দহ টকা মানে ল'লে।
উম।
তেনেকে ভাল পাব আৰু।
উম, উম।
ধৰা চাওমিনত ত্ৰিশ চল্লিছ মানকৈ ল'লে।
ধৰা ইয়াত আমাৰ আমাৰ ইয়াত আছে চিকেন চিকেন চাওমিনত আছে আমাৰ ইয়াত পঞ্চাশ টকা তে আমি চল্লিশ টকাকে ল'ম।
তাকেইটা চল্লিছ টকাকৈ ল'ম আৰু এটাইও দিব পাৰি পৰঠা ঘুগনি।
অ', পৰঠা ঘুগুনীখিনিতো দিম।
উম, সেইটোও সাবমণ সেইটো বহুতে খাই।
উম, উম।
সেইটোয়ে দিয়া হ'ল হ'ব।
তাৰ অ' উম ফল মূলতটো সেইটো ফল মূলৰো আ আজিকালি বহুত দাম।
আৰু আৰু জুচ জুচ বনোৱা হেৰি আনিম ন'?
উম, উম, জুচটো গৰমৰ দিনত দিব পাৰি কিন্তু।
আকৌ আমাৰ ফিজ এটা লাগিব নহয় কিনিবলে, সেইটোতোতো বহুত লাগিব।
অ' ফ্ৰিজটোতো বহুত লাগিব। প্ৰথমতে আমি ফাষ্টফুট দিম। দোকানখন দি লওঁ তাত যিখিনি ইনকাম হয় আমি সেইবিলাক কৰিম আৰু।
উম, উম। আমি ধৰা ফাষ্টতে আমি ফেজ দালিৰপৰা ভাত আৰু এনেকে ৰাখিম আৰু। তো মানে আমি বেছি এই ঠাণ্ডা ঠাণ্ডা জুচ এইবিলাক মানে
সেইবোৰ নাৰাখো আৰু। মানে যিহেতু ঠাণ্ডা চাণ্ডা ইমান ভালো নহয় দিয়াচুন।
উ, উ।
আমি যিমান পাৰোঁ মানে অলপ ভাল দিব চেষ্টা কৰিম আৰু।
উ, উ। যাতে মানুহে ভাল পায় আৰু।
মানুহে ভাল পায় আৰু। ত' পানীৰ বটল ৰাখিব লাগিব।
উম, পানী বটলটো এনেও ৰাখিব লাগিব।
উম, সেইটো লাগিবই দিয়া।
খাই বই পানীতো লাগিবয়ে, ধৰা হাত চাত ধুবলৈ। কৰিবলে উম।
হয়, সেইটোৱে কৰিব লাগিব।
তাৰপিছত তই ফ্ৰুইটখিনিও আনিব লাগিব আৰু। মানে ফল মূলৰ সেইখিনিও ৰাখিব লাগিব।
উ, উ, সেইটোৱে।
অ' সেইখিনি মানে, মানে কাটি মানে ভালকৈ মানে
আমি ধৰা আমি তুমি তুমি তোমালোক বা আমি মানে য'ত খুলিব তাৰ আগত আমি মানে ত' ধুনীয়াকে কাটি মেলি লৈ যাম আৰু ঘৰৰ পৰাই ন'?
উ, উ, মানে ধুই মেলি
উম, ধুনীয়াকে উম, ঘৰৰপৰাই চব কৰি লৈ যাম আৰু উম। তাতে মানুহ আহিলে ওলাই দিব পাৰোঁ আৰু যাতে।
ঘৰতে মানে যোগাৰখিনি কৰি লৈ যাম আৰু তাতে বনাই দিম আৰু।
উ, উ, সেইটোৱে কৰিম।
দুমাহ দুয়ে মানে সোনকালৰপৰা এইখিনি কাম কৰি
উ, উ, সেইটোৱে।
এনেই দোকানখন কেতিয়াৰপৰা দিম বুলি ভাবিছা।
দোকানখন আমি জুলাই মাহত, অ' জুলাই মাহত নিদিও বুজিছা। অগষ্ট মানৰ আগষ্ট মাহৰপৰা দিম কাৰণ তেতিয়া পোৱালি মানুহৰ স্কুলো খুলিব ন'।
হয় হয় মানে গৰম বন্ধ থাকিব ন' জুলাইত।
উম, গৰম বন্ধতটো ইমান হেৰি নহ'ব।
উম, উম, মানে স্কুল, কলেজ অফিচ এইবোৰ খোলা থাকিলে মানে বেছিকৈ চেল হ'ব দিয়াচোন।
উম, উম, উম।
বন্ধ থাকিলনো ক'ত চেল হ'ব।
উম, উম, আমি একমাহ আমি পাম ন' তেতিয়া আমি এইবিলাক চব কৰি ল'ম, বস্তু চস্তু আনি ল'ম আধা।
উম, উম।
সেইখিনি কৰি ল'ম, যোনখিনি যোনখিনি হেৰি লাগে সেইখিনি।
তেতিয়া আমাৰ ভাল ইনকাম হ'ব, তেতিয়া এটা ফ্ৰিজ আনি ল'ম আৰু।
উম, উম, হয়, হয়, উম, উম।
ফ্ৰিজটো বহুত দৰকাৰ।
উম, ফ্ৰিউজটো ফ্ৰিউজটোতো এইবিলাক লাগেই ন চবতে দৰকাৰেই হয়টো।
আৰু কিছুমানে বহুত ঠাণ্ডা পানী খাব খুজিলে আৰু আৰু কিছুমান
ফাৰ্ষ্টতে নাৰাখো এইটো কাৰণ আমি ফুটপাথৰ দোকান দিম ন তো আমি এইফালাক ৰাখিলেনো ক'ত থম এইটো।
মানে তেতিয়া নাৰাখো যেত যেতিয়া দোকানখন ডাঙৰ কৰিম মানে বনাই ল'ম ভালকৈ
উম, উম, কাৰণ এইটো বস্তুটো দাঙি লৈ ফুৰিব নোৱাৰি।
যেতিয়া আমাৰ দোকানখন ডাঙৰ হ'ব তেতিয়া এই ফ্ৰীজটো আনি ল'ম আৰু।
উম, উম, সেইটোৱে।
এইটোৱে। পিছে আলোচনা কৰিম আৰু, কলেজ গৈছিলো।
অ'।
তুমি গৈছিলা নে?
মই আজি নগ'লো। আমাৰ ফালে ইমান ঘৰম আজি জানা সেইকাৰণে নগলো।
এইফালেও বহুত গৰম দিছে।
অ'।
উম, ঠিক আছে মই বাৰু কালি যাম।
অ', হ'ব দিয়া ঠিক আছে।
উম, উম, উম।
উম হ'ব দিয়া।
অ', ঠিক আছে।
অ'।